অ ই বনভোজৰ কথা পাতো দিয়া অ তে তুমি কোৱা তুমি বনভোজলৈ গৈ ভাল পোৱা নে
অ মই বনভোজলৈ যাই ভাল পাওঁ মই বেছিভাগ পাহাৰীয়া জেগা বা নদীৰ পাৰত এ বনভোজ কৰি বৰ ভাল পাওঁ আৰু ই তাতে মানে নিজৰ প্ৰকৃতিৰ মাজত এটা বেলেগে আনন্দ লাগে তাতে মই বনভোজ কৰি বেছিভাগ ত আমি গে বনভোজ কৰিলে চহৰীয়া জেগাত মানে সেই ত এ সেইটো মানে প্ৰকৃতিৰ সেই অ স্বভাৱতো নাপায় সেইটো কাৰণে মই বনভোজ বেছিভাগ পাহাৰীয়া বা নদী পাৰত কৰি ভাল পাওঁ তুমি এনে বনভোজ কৰি ভাল পোৱা নে
আ ম হয় ময়ো বনভোজ কৰি ভাল পাওঁ আৰু তুমি যিখিনি কথা ক'লা যে পাহাৰীয়া জাগাত বনভোজ কৰিলে প্ৰ কৃতিৰ মাজত মানে প্ৰকৃতিৰ যিটো আভাস পোৱা যায় সেইটো চহৰীয়া জাগাত পোৱা নাযায় তোৰ সৈতে মই একমত হয় আৰু ময়ো বনভোজ যাই ভাল পাওঁ আ তুমি লাষ্ট বনভোজলৈ কেতিয়া গৈছিলা
মই লাষ্ট বনভোজলৈ মানে মই চাগে টু থাউজেণ্ড ট টুৱেণ্টি ফাইভত গৈছিলো দুই হেজাৰ পঁচিছত গৈছিলো মই ঠাণ্ডা বন্ধৰ সময়ত তেতিয়া মানে নিউ মানে যেতিয়া নতুন বছৰিকা আহিছিলে তেতিয়া মই তাৰে আগে আগে মানে এই গৈছিলো য মই এতিয়া কি কয় এ নদীৰ পাৰত য যগা গৈছিলো দ্বীপৰ বিলৰ ফালে চ' তাতে মই নাওঁতো উঠিছিলো, আৰু অলপমান আৰ মাছ এই কি কয়, তাতে এ এই আকৃতি খিনি আনন্দও লৈছিলো মই। তাতে মই নিজৰ মই নিজৰ ফ্ৰেণ্ডলৈ গৈছিলো, তেতিয়া নিজৰ বন্ধু সকলৰ লগত, ইহঁ তৰ লগত গৈ মই বনভোজৰ আনন্দ কৰিছিলোঁ। এনে তুমি কে আগতে আৰু কেতিয়া গৈছিলা মানে লাষ্ট টাইম?
অ'। ময়ো লাজ বনভোজ আহ দুই হাজৰ পঁচিশতে গৈছিলোঁ। মই পাহাৰীয়া জেগাত গৈছিলো, আৰু তাতে বহুতো ফূৰ্তি কৰিছিলোঁ, বন্ধু বৰ্গৰ সৈতে গৈছিলোঁ, আৰু তাতে বহুতো স্মৃতি বনালো, বনভোজত গৈ আহ তুমি কাৰ লগত মানে বনভোজলৈ যাবলে ভাল পোৱা? বন্ধু বৰ্গৰ সৈতে নে পৰিয়ালৰ সৈতে?
মই যেতিয়া সৰু আছিলো, তেতিয়া মই নিজৰ পৰিয়ালৰ লগতে বনভোজ কৰি ভাল পাইছিলো। কিন্তু এতিয়া ডাঙৰ হৈছো কাৰণে লগৰ লগত অলপমান মানে বেছি মানে কি ভাল লাগে এতিয়া, টো মানে মই লগৰ লগতে প্লেন কৰি পেলাই যাওঁ মানে। মানে এতিয়া, এতিয়া মই ক'ব গ'লে নিজৰ পৰিয়ালৰ ইমান সময় নাথাকে। পৰিয়ালতো জনয়ে সদায় ব্যস্তই হৈ থাকে এতিয়া, কাৰণ এতিয়া সেইকাৰণ, মোৰ দেউতা এতিয়া বিজনেচ কৰে চ' সিহঁতে ইতিয়া বন্ধতো, সেইটো একো নাপায়। আৰু মোৰ মাহটৰ ঘৰৰ কামতে ব্যস্ত থাকে, সেইটো কাৰণে মই বেছিভাগ লগৰ লগতে বনভোজ যোৱা হয়, তুমি এনে কাৰ লগত যোৱা বেছিভাগ?
অ', মইয়ো তোমাৰ দৰেই মানে সৰুতে মাহঁত, মা দেউতাহঁতৰ লগত গৈছিলোঁ, মানে পৰিয়ালৰ সৈতে বনভোজলৈ গৈ ভাল লাগিছিল। সেই সময়ত, এতিয়া বৰ্তমান সময়তো বন্ধু বৰ্গৰ সৈতে যাওঁ। বন্ধুবৰ্গৰ সৈতে যাই ভাল লাগে। বেছিভাগ আহ সময়তো মই নদীৰ পাৰত বেছি নাযাও। পাৰিলে পাৰ্ক থাকা ঠাই বা তেনেকুৱা পাহাৰীয়া জাগাতে বনভোজলে যাওঁ আৰু। এতিয়া পৰিয়ালৰ বৰ্গৰ সৈতে যোৱা নহয় তুমি কোৱাৰ দৰে, সকলোৱে ব্যস্ত থাকে। আৰু সময়ো নিমিলে চবৰে একেলগে, সেই কাৰণে বন্ধু বৰ্গ সৈতে তে, যোৱা হয়, কাৰণ আমি সমনীয়া আৰু আমাৰ সময়তটো মিলিও যায়। ত' আৰু তোমাক সুধিব আছিলে, যে তুমি উ, বনভোজত কি খাদ্য লৈ যোৱা এনে?
উম, ক'বলৈ গ'লে আমি যে মাংসটো থাকিবই এই তাত। পিকনিক, এতিয়া যেতিয়া বনভোছত যাওঁ, তিতিয়াটো মাংসটো থাকে। বাকী আৰু আমি বন্ধুবোৰে ইমান আৰু বনাব নাজানো সেইটো কাৰণে ইমান মানে, এ বহুত বেলেগ ধৰণৰ নখাওঁ মানে, যি মানে এনেই খায় মানে। সেইবোৰে নিউ, ভাত-মাংস এনেকে ডালো বনাও এনেকে, সেইবোৰে লৈ যোৱা হয়, বাকী আৰু ঠাণ্ডা ঠাণ্ডা লৈ যোৱা হয়, আৰু ঠাণ্ডা মানে কল্ড ড্ৰিংকচ বাকী আৰু এই বাকী আৰু বেলেগ চিপচ আৰু সেইবোৰ লৈ যোৱা হয়। বাকী আৰু বেলেগ আকৌ নিয়া নহয় তাতে আৰু সময় লাগে ন এইেবোৰ বনোৱাত চ' এই আমি বেছি আৰু বেলেগ ধৰণৰ খাদ্য নাথাকে যি মানে এটা মানে কষ্টহীন, মানে বেছি কষ্ট যেনেকে নালাগে সেনেকুৱাই খাদ্য ত' মানে আমি সেনেকুৱা সামগ্ৰীবোৰ লৈ যাওঁ তুমি এনে
অ'। মোৰো, একেই হ'ব তোমাৰ দৰে, মইয়ো আ আহ, মাছ, মাংস, দালি, চাউল তেনেকে সকলোৱে মিলি মানে বন্ধু বৰ্গৰ সৈতে যোনে যি পাৰে সকলোৱে মিলি লৈ যাওঁ, তাতে একেলগে বনাওঁ আৰু আহ, ৰাস্তাৰ যেতিয়া যাত্ৰা হৈ থাকে আমাৰ, তেতিয়া আমি লগত লৈ যাওঁ, কণী লৈ যাওঁ, ব্ৰেড লৈ যাওঁ কল লৈ যাওঁ। আৰু কিবা ধৰা পেকেটীয়া জাতীয় বস্তুবোৰ লৈ যাওঁ আৰু খাবলৈ। সেয়ে আৰু, আহ তোমাক আৰু সুধিব আছিল যে
মই মই, মইয়ে উঠো ৰবা আঠতাত। তুমি এনে যেতিয়া বনভোছত যোৱা, তুমি কি খেলা তাতে এনে?
মই বনভোজততো আহ, বেডমিণ্টন খেলিয়ে ভাল পাওঁ। আৰু লুকা চুপিও খেলা হ'য়, বন্ধু বৰ্গৰ সৈতে বহুত, আনন্দও লাগে। তুমি এনে কি খেলি ভাল পোৱা বনভোজত?
এই তুমি যেনেকে ক'লা বেডমিণ্টন, সেইটোতো খেলা হয়য়েই কাৰণ সেইটো এটা নিয়ম হান হয় গৈছে, বেডমিন্টন এটা পি বনভোজত গ'লে খেলা হয়য়ে। বাকী আৰু বেলেগ আমি খেলিলে ভলীবল খেলো তাতে বলটো এনেকে যে ছয়টা মা মানে এনেকে এ, হে গ্ৰুপ হৈ পেলাই খেলা হ'য়। বাকী আমি, বাকী আমি, আৰু সেই কিতাপ আৰু তে, ক্ৰিকেট আৰু সেনেকে বহুত জন গ'লে খেলা হয়। বাকী অলপজন গেলে নহ'য়, এনেই বেছিভাগতো আমি বেডমিণ্টন ভলীবল থাকে সেইবোৰ খেলা হ'য়। বাকী আৰু এনে আমি ফুৰা-ফুৰি হয়, বাকী আমি বেলেগ আৰু তাতে একো খেলা নহয়। কাৰণ আমি তাতে খাদ্য বনাব লাগে ন' তাতে আৰু সেইবোৰ সহায় কৰি দিব লাগে। চ' তাতে আমি বেলেগ একো বেলেগ আৰু বেলেগ ধৰণৰ খেল নহয় বাকী সেই দুটাই বেছি ভাগ হয়। বাকী সময় থাকিলে আমি এ, কি কয় বেলেগ আৰু খেলিব বুলি ভাবো এনেকে বেলেগ কিবা ধৰণৰ মানে কি কয় চেচ খেলো, লুডু খেলো, সেইবোৰে হ'য়। বাকী এ, মই যদি সুধো তুমি কি কয়
পিকনিকত এনে কেতিয়া মানে যাই ভাল পোৱা, গৰমত নে বেছিভাগ ঠাণ্ডাত গৈ ভাল পোৱা?
মই বনভোজলৈ যা, আহ, বেছিভাগ সময়তো ঠাণ্ডাৰ দিনতে যাওঁ। তেতিয়া সময়টো বেছিভাগ যাই ভাল লাগে। আৰু তেতিয়া ঠাণ্ডাৰ দিনত যদি চুটি পোৱা যায় ধৰা তোমাৰ স্কুলৰ কলেজৰ পৰা ছুটি পাওঁ তেতিয়া বন্ধু বৰ্গৰ সৈতে যাওঁ বেছিভাগ সময়, আহ বনভোজতে কটাব পাৰো। তাতে সকলোৱে একেলগে মিলি আহ খাদ্যও বনাওঁ, তোমাৰ একেলগে খেলো, একেলগে ধৰা গোটেই জাগা খিনিও ঘুৰি আহো। ত' বেছিভাগ ঠাণ্ডাৰ দিনতে যোৱা হয়। গৰমৰ দিনত, তেনেকে যোৱা নহয় আৰু বনভোজলে। আৰু গৰমৰ দিনতটো ইমান এটা, আহ যাই ভালো নালাগে। বেছি গৰম অনুভৱ হয়, আৰু গৰমৰ দিনত‌ আহ গ'লেও মানে খাদ্য বনাবৰ কাৰণে বহুত গৰম লাগি থাকে তাতেতো আমি গেছত নবনাওঁ, চব খৰিতে বনাওঁ। তো সেইকাৰণে মই ঠাণ্ডাৰ দিনতে যাই ভাল পাওঁ, আহ তুমি কোনটো সময়ত যাই ভাল পোৱা, ঠাণ্ডা দিনত যাই ভাল পোৱা নে, গৰমৰ দিনত যাই ভাল পোৱা?
মই, মই ময়ো তুমি যেনেকে ক'লা ঠাণ্ডা দিনত গৈয়ে বনভোজ ভাল লাগে কাৰণ ঠাণ্ডাত মানে কি থাকে মাথাতো আমাৰ ঠাণ্ডা থাকে তেতিয়া মানে কামবোৰ একদম মানে স্থিৰ ভাৱে কৰিব পাৰো। কিন্তু গৰমত গ'লে কি হ'য়, এতিয়া ঘামে ইমান মানে গৰম ৰদ চব কোন, মানে কাকো কামো কৰিব নিবিচাৰে, কোনেওঁ খেলিবওঁ নিবিচাৰে। আৰু ৰ'দ ইমান থাকে আৰু ক'ত আৰু মানে এই শক্তিটো পাব, সেই বাকী সেই কামবোৰ কৰা। চো' গৰমত গ'লে এইটোয়ে বেয়া কি এ বেলেগ একো কৰিব ইচ্ছা নাযায়, আৰু বেছিভাগ এলাহ, এলাহ লাগে চবৰে। সেইটোকাৰণে মই ঠাণ্ডা সময়তে গৈ ভাল পাওঁ, ঠাণ্ডাত গলে মানে এটা ঠাণ্ডা বতাহ এটা লাগি থাকে, গা এটা, এটা বেলেগে শক্তি এটা আহে আৰু খেলিব পাৰে আৰু বেলেগ কাৰ্যবোৰতো আমি, মানে কি কৰো আহিলে মানে না বুলি নকওঁ আৰু, কি কয় এ এবাৰ হ'লেওঁ মানে ফুৰি ফুৰাটোৱে হওঁক এয়া আৰু না ভলীবল খেলাতোৱে মই যেনেকে ক'লো, সেইটো কাৰণে মই ঠাণ্ডাই ভাল পাওঁ। বাকী, তুমি সোধা আৰু কিবা সুধিব আছে যদি।
আহ, তুমি কোৱাৰ কথাখিনিৰ সৈতে, মই একমহত গৰমৰ দিনত গ'লে সঁচাই বহুত এলেহুৱা ভাৱ এটা আহে। আৰু গৰমৰ কাৰণে একো কাম কৰিবওঁ মন নাযায়, সেইখিনি ঠিকেই কথা কৈছা। আৰু তোমাক সুধিব আছে ছিলে যে, তুমি বনভোজত ৰান্ধি ভাল পোৱা নে?
মই, মই ইমান ৰান্ধাত ভাল নহয় মানে, মই মানে সহায় কৰি বাকী বাকীখিনি, যেনেকে মই চাউল ধুই দিওঁ, চবজি কাটি দিওঁ। বাকী কিবা বটিব আছে, যদি বটি দিওঁ কিন্তু মই ৰান্ধাই এতিয়া মই এনেকে ইমান মানে, সেইখিনি কাৰ্যখিনি মানে আমাৰ ছোৱালী বোৰে কৰে। মানে ল'ৰা, ল'ৰা যদি কিছুমানেও পাৰে সেইবোৰে কৰে কিন্তু মই মানে এ খানা বনাই ইমান ভাল নহয়, চো মই বাকী মানে সহায় কৰি দিওঁ আৰু চব্জি কাটা সেই, তুমি এনে বনোৱা নে ৰান্ধা?
মই বনভোজত বনাই ভাল পাওঁ, কাৰণ বহুতৰ লগত বনাই কিনে এটা বেলেগে আনন্দ লাগে। আৰু মই বনাই কিনেওঁ ভাল পাওঁ, খাই খাইয়ো ভাল পাওঁ। আহ, তোমাক লাষ্ট কুৱেশন এটা সুধিব আছিলে। অহ তুমি কেতিয়াবা স্কুলৰ পৰা বনভোজলৈ গৈছা নেকি।
এ না মই স্কুলৰ পৰাই এনেই সেনেকে‌তো। যো যোৱা নাই মানে গৈছিলোঁ যদিও মোৰ ইমান মনত নাই। নে চাগে অহ এবাৰ গৈছিলোঁ এবাৰ মানে সেনেকে আৰু স্কয়। ক্লাছৰ পৰাই যোৱা নাই আমি মানে সেনেকেই। কি কয় টিচাৰ দে দিনা গৈছিলোঁ তিনদিনা শিক্ষয়িত্ৰী এনেই দিৱস আছিল ন। তেতিয়া আমি বন্ধুসকলে। এই ব্ৰহ্মপুত্ৰৰ ফালে এনেই পিকনিক কৰিব গৈছিলোঁ মানে বনভোজৰ কাৰণে। বাকী সেইটোৱে বেলেগেকে আৰু যোৱা নাই।
দিয়া তোমাৰ লগত বনভোজৰ বিষয়ে কথা পাতি ভাল লাগিলে ধন্যবাদ।
ধন্যবাদ।